হেল্ল'।
অ', কি কৰি আছা?
আহ এতিয়া বাৰু, এনে আছো বাৰু মই, তুমি?
অ', এ ফুৰিব আহিছিলো।
আচ্ছা, ফুৰিব আহিছা ন।
উম, খবৰ-খাতি কেনেকুৱা?
খবৰ-খাতি মোৰ, ভালেই বাৰু।
অ', আছো আৰু। ভালে, বেয়া মাজতে।
আচ্ছা।
ঘৰত মাহঁতৰ খবৰ কেনেকুৱা বা?
ঘৰৰ খবৰ-খাতি, আমাৰ ভালেই বাৰু।
অ', অ'।
মাহঁতৰ, দাদাহঁতৰ, ভাইটি, ভণ্টিহঁতৰ গোটেই কেইটা, তোমালোকৰ?
ভালেই বাৰু ভালে।
আচ্ছা। পিছে, পঢ়া-শুনা কেনেকুৱা চলিছে তোমাৰ?
পঢ়া-শুনা কি ক'বা, ইমা এইকেইদিন মানে পঢ়াই নাই, এক্সামো আছে বহুত। বেয়া চলি আছে আৰু।
আচ্ছা, এতিয়া মানে, বৰ্তমান এক্সাম চলি আছে মানে ন, দি আছে এক্সাম। আচ্ছা, কেইটা গ'ল চাবজেক?
উম, এয়া, দুটা গৈছে।
আচ্ছা।
অ', তোমাৰ?
মোৰ ফাইনেল এক্সাম মানে খটম হ'ল, এতিয়া, কলেজত বন্ধ দি থৈছে মানে আমাৰ।
অ', কেনেকুৱা হৈছে বা?
এক্সাম মোৰ ভালেই বাৰু, বেয়া বুলি ক'ব নোৱাৰি এতিয়া।
অ'।
নে পঢ়ি, মানে ভালকে পঢ়ি, নিদিলে এক্সমটো ভালেই হ'ল বাৰু। কেতিয়াবা মানে, কেতিয়াবা মানে, একদম নপঢ়াকে এক্সাম দিওঁ যে। পঢ়িব মন নাথাকে, তেতিয়া মানে, অলপ বেয়া হৈ যায় আৰু।
অ', হয় বাৰু, নপঢ়িলেতোন বেয়া হ'বই।
অ', অ'।
বিছে গাঁৱত, অ' কোৱা কোৱা?
অ'। ক'বাত ফুৰিব যাম বুলি ভবা নাই নেকি?
ভাবি আছো বাৰু, এইটো কাৰণে তোমাক কল কৰিলোঁ। মই এতিয়া, অ উদু বুলি ভাবিছিলো বাৰু মই। পিছে কবালে মানে গলে ভাল হব এতিয়া কোৱাচোন?
উম' কতনো যাবা? এতিয়াটো গৰমৰ দিন ন, কৰপা তেনেকুৱা ঠাণ্ডা ঠাণ্ডা জেগাত যাব পাৰি, জাৰ্ণা।
উম। ত মানে প্লেচ এটাটো চিলেক্ট কৰিব লাগিব এতিয়া।
অ।
ঠাই, মানে য'ত য'ত মানে এতিয়াতো আমাৰ ইয়াত গৰম ন। যোনটো চাইদ এতিয়া ঠাণ্ডা পৰে না, তাত এতিয়া যোৱা দে ভাল হ'ব মানে। এনেই গৰম মে আৰু আমাৰ আমাৰ গৰম টাইত গ'লে আৰু বেছি কিবা হ'ব অসুবিধা হব আমাৰ। এনেই গৰম বন্ধত মানে কলেজ কেতিয়াবা বন্ধই এতিয়া প্ৰিয় বাৰু তেতিয়া। পিছে পঢ় পঢ়িব যোৱাটো ভালেই বাৰু তাৰ কাৰণেত আমি এতিয়া অ টিম একটাটো অ টিম এটা গোটাব লাগিব নহ'লে ফাষ্টত। শুনিছান নাই।
মোৰ মতে মই মানে বেছি ভাগ মানে শ্বিলং বেছি ভাল, মানে অলপ ভাল যে জেগাতো। শ্বিলং, অঁ। বেয়া হ'ব নি?
বেয়া নহয় বাৰু ভালেই হ'ব।
পালি যদি তাতে চিলেক্ট কৰাটো ভাল হ'ব নহ'লে।
হা?
ন, জেগাটো মানে ভাল হ'লে মানে তাতে যোৱাটো ভা অ', মানে কিবাটো জেগাটো ভাল হ'লে, তাতে কিবা যোৱাটো চিলেক্ট কৰাটো ভাল হ'ব বুলি ক কৈছোঁ মানে মই।
অঁ, ভালেই ভাল জেগাটো।
তাৰ কাৰণেটো আমি পাৰষ্টত এ তিমিক গোটাব লাগিব, নহ'লে মানে কিবা আমাৰ লগৰকেইটা ন পাষ্টট কিবা কৰিব লাগিব ইহঁত।
অঁ, ল লগৰখিনিক সুধি চাব লাগিব আৰু।
সুধি চাব, অ' উঠিবতো লাগিবই, মানে অকলেতো যাব নোৱাৰি ন। নাই, দুজন, তিনজন। মানে আ টিমকে গ'লে অলপ ভাল লাগে তেতিয়া।
অ', টিমকে গ'লেই ভাল লাগিব আৰু আজিকালি ত এজেঞ্চি বিলাকো থাকে ন।
হয়, উম', উম'।
তুমি লগৰ বিলাকক সুধিছা ন? অঁ।
অঁ। সুধিবতো লাগিবই এতিয়া, সুধিবতো লাগিব মানে আমি এটা গুৰি অঁ গুৰুপ এটা মানে বনাওঁ ন ফাৰ্ষ্টত। তাত, হা লগৰকেইটাক সুধি চাবা তুমিও?
পিছে চা- তাহ খালা নে নাই?
আহা। হা, হা? হা, হেল্ল'?
অঁ, গ্ৰুপ-টো আগতে
উম। তাত মানে যোনে যোনে যাব, তাক কিবা কিটা নাম্বাৰকেইটা এদ কৰি পিনি পাৰষ্টত কিবা ইহঁত মেছেজ এটা কতাব লাগিব ন মানে গ্ৰুপত। তাতে যো যোনে যোনে যায় মানে, অঁ তেতিয়া একটা ত' মানে মাজৰ টো, এটা ওলাবই ন?
অ', ওলাব আৰু, আৰু
হা। কৈ আছে বাৰু ইয়াতো আমাৰ লগ আমাৰো ইয়াত গোটেইকেইটা যাম বুলি কৈ আছে। অ।
অঁ।
সেইটোকে মানে পাৰ্শ্বত ইহঁতক মানে ভালকে মানে সুধি লওঁ। সুধি পিনি যোৱাটো মানে ফিক্স কৰি দিওঁ ন? তেতিয়াটো পাৰ্চ, উম।
কিমান মান হেৰি হ'ব বা?
আকতো বাজেটতো, মানে তাত ক যোৱা কৰচা কেইটা ন? আহ এইটো টো, মানে আহ ইয়াৰ পৰা তালৈকে যোৱাতো গাড়ী ভাড়া কৰচাটোতো পাৰষ্টত কিবা কৰিব লাগিব। কালেক্ট কৰি পিনি তাৰপিছত তাত, অঁ তাত পাই পেনি ন' য'ত মানে টকা ৰুমো কিবা কৰিব লাগিব তাত, বাজেটটো বনাব লাগিব, তাৰপিছত ৰাতিপুৱাটো। ৰাতি খোৱা- বোৱা কৰাটো কিবা কৰিব লাগিব অ'। এইটো আমাৰ এ টিম গোটে গোটে এ মানে গোটেই টিমটোৰ পৰা মানে কালেক্ট কৰি পিনি ন'। তাৰ খৰচা কিমান হয়? এইটো ফাৰ্ষ্টত কিবা লিষ্ট এটা বনাব লাগিব আমি। লিষ্ট মানে এইটোতো বনাবই লাগিব। নহ'লেতো ইজনে মানে নিজৰ নিজৰ কিবা মতে কালে মানে তাত মানে প্ৰব্লেম হ'বগে তেতিয়া পাছত।
অ', এ, একেলগে গলে একেলগেই খোৱা-বোৱা কৰিলে ভাল লাগিব থকা কৰা।
উম। নহ'লে আমি ইয়াৰ পৰা কেঁচা বস্তু কেইটামান লৈ যাব লাগিব মানে য'তখিনি ফল-মূল বেছি। মানে এইবিলাক বেছি মানে ভাল লাগে তাত মানে পাৰ্টি কৰোঁতে। যেতিয়া মানে পিকনিক হব। জান' তেতিয়া ভাল লাগে মানে এইকেইটা।
অ'।
ফল- মূল মানে ইয়া পা লৈ যাব লাগিব।
তাতেতো বহুত দাম হ'ব চাগে।
অ হ, এইতো কাৰণে
চাই মেলি অ' কোনগিতা ভাল আৰু মানে যোনকেইটা মানে অ লগৰ কেইটাও শুধিব লাগিব নে কোনটোক বেছি খাই ভাল পায় মানে, আমিতো না বুলি কব নোৱাৰিম তেতিয়া। মানে এইটো লৈ গ'লে ন' লগৰ কেইটা কিছুমানে ক'ব যে এইটো খাই ভাল নালাগে বোলে, খাব মনেই নাই বুলি ক'ব। কিছুমানে।
অ' থাকে ন' কিছুমান।
অ',।
সেইটোকে বাৰু মই লগৰ কেইটা কিবা কৰিম বাৰু মানে গোটেই কেইটা ক'ত পাম বাৰু মানে গ্ৰুপটো খুলি পিনি তাত গোটেই কেইটা মানে কিবা মেছেজ এটা দিম যোনে- যোনে যাব নাম কেইটা দিব বুলি। আপ বেছিও লৈ নাযাওঁ জান আমি কম চে কম অ', দহজন গ'লেও মানে বেছি অভাৰ হ'ব নেকি?
উম সাত সাতজন মান হ'লে হৈ যায়।
অ' ছয়, সাতজন মান তেতিয়া মানে বেছি কিবাও নহয় মানে। আৰু মাজত ন' কিছুমান অলপ কিবা মানে কিনো ন' থকা থকি মানে বেছি খেলে ন' এইবিলাকো মানে লৈ নাযাওঁ। যোনকেইটা মানে মনকেইটা ভাল আৰু যি টি কথা ক'লেও মানে কমেডি টাইপৰ ক'ব লাগে মানে তেতিয়া মানে বুজি পিনি কিবা, এনে খং উঠা কেইটা, এনে মুখ মাৰি থকা কেইটা তা তাক লৈ লৈ গৈ মানে লাভ নাই তাত নোকোৱাকে কিবা হয় থাকিব।
উহু।
তেতিয়াতো জামেলা হবগে বহুত।
অ পুৰা মানে কনফাৰ্ম কে যাম বুলি কোৱা হেৰি কৰিবা আৰু নহলে পিছত লাষ্ট পিছত আকৌ নাযাওঁ বুলি কৈ দিব।
অ' অ' এইটোতো কনফাৰ্মটো কৰিব লাগিব এইটোক মানে শুধিব লাগিব শুধিব লাগিব মানে সিহঁতে কনৰ্ফাম কৰিলে মানে পাছত কেঞ্চেল কৰিলেগে তেতিয়া প্ৰব্লেম হ'বগৈ বহুত মানে, যোনকেইটা বাজেট আমি বনাইছিলো ন' এইটো মানে এইটোত কিবা নহ'বগে তেতিয়া।
দিগদাৰ হৈ যাবগে।
অ', দিগদাৰ হৈ যাব তেতিয়া। পিছে প্লেনিংটো ভালেই বাৰু ন যোৱাটো তাৰপিছত এইটোতটো কনফাৰ্ম কৰিব লাগিব হাড্ৰেড পাৰ্চণ্ট। না বুলিতো ক'ব নোৱাৰি এতিয়া এনেই মানে একমাহ গৰম বন্ধ ন তাতো মানে এনেই ঘৰত থকাতকৈ ঘৰৰ পৰা মানে এনেই পৰি ফুৰিব যোৱাতে ভাল আৰু।
অ লগৰ খিনিৰ লগত গলে ভালো লাগিব।
ভালো লাগে বহুত এতিয়া মনটো মানে ভাল হৈ থাকে তেতিয়া এনেই ক'ৰবালৈ নোযোৱাকৈ মানে ঘৰত বৰি কাঁহি থাকে তেতিয়া মানে অলপ কিবা লাগিব মানে পেহেলা যেন লাগিব আৰু কিবা। মানে প্ৰব্লেম বহুত ডাঙৰ প্ৰব্লেম সোমাই দিছে এনেকুৱা লাগিব তেতিয়া। অসুবিধা অসুবিধা যেন নিজে নিজকে তেতিয়া ভাবিব অ মানে আনে নাভাবিব আৰু নিজে মানে নিজকে তেতিয়া ভাবিব।
আৰু তোৰ একমাহে বন্ধ পাম পিছত আকৌ কলেজ ষ্টাৰ্ট হৈ যাব।
কলেজ ষ্টাটাড হ'বই।
ত' এইকেই দিনত ধুনিয়াকে ফুৰা চকা কৰি লও।
পিছে ভাত পানীখালি তুমি?
উম ভাত পানী বনাই আছোঁ সেয়ে।
বনাই আছো নো আচ্ছা মইতো অ' অলপ পাছত খাম আৰু বনাই আছে মানে আমাৰ
অ' কি দি বনাইছে বা?
অ' আমাৰ কি কম আজি মাছ পাইছিলে, লোকেল মাছ ভাজি আছে বনাই। তাৰপিছত আলু, দালি তাৰ পিছত এইটো কিহয়ে বনাইছে জানোঁ বৰ বনাই আছে মা মোৰতো মানে পাকঘৰত গৈ এতিয়ালৈকে কোৱাই নাই, বনাই থৈয় দিয়ে আৰু কাওগে আৰু ৰাতি।
উম, অ' তোমালোকে ল'ৰা মানুহ আৰু নহ।
উম। মানে কেতিয়াবা বনাব মানে কিবা হয়, মানে পাৰে আমি কালি বনাইছোঁ ন নিজে বা এতিয়া চব্জি গোটেই কেইটা মানে ইহঁতি পথাৰলৈ গৈছিলে যে এইকাৰণে কেতিয়াবা বনাওঁ। কেতিয়াবা মানে আহ নি কি তই কৰাটো ভাল মে নিজৰ কাৰণে
হ'ম।
তেতিয়াতো নহ'লে আহ আনক মানে ইহঁতক বাট চাই থাকিল, তেতিয়াতো কিবা হয় মানে মৰি যাওঁ গৈ মানে
আৰু কেতিয়াবাতো ঘৰৰ পৰা বাহিৰতো যাব লাগে ন
অ' হয়, হয়, উম। আৰু যোৱাটোকালি তাৰপিছত এতিয়াটো কি কম ফ্ৰিক্সটো কৰিব লাগিব ন। আমি কনফ্ৰামটো কৰি আমি পাছত তুমি লগৰ কেইটা অ' লগৰ কেইটা এতিয়া লগৰ কেইটাক কিবা কৰিব কণ্টেক্ট কৰিব ন মইয়ো মই কৰোঁ আৰু উম, অ' হ'ব দিয়া ঠিক আছে।